অহ শুনিছো তুমি শুনিছা নে? অহ শুনিছো তুমি শুনিছা হয় নিকি অহ শুনিছো কি কৰি আছা? অহ ভালে আছো। তুমি?
মই ভালে আছো।
হয় নেকি, অহ কি কৰি আছে?
মই আছো এনে। আপুনি?
অ মইয়ো এনেই আছো উম আজি অলপ বজাৰৰ বিষয়ে কথা পাতো
হয় এইটো এটা গুৰুত্বপূৰ্ণ বিষয় এই বিষয়ে আলচনা কৰিব পাৰি যিহেতু বজাৰৰ দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। সেইবাবে এই বিষয়ে আলোচনা কৰা
অ তুমি বজাৰ কৰি ভাল পোৱানে? হয় নেকি অ মই ভাল পাওঁ। তুমি বেচিকেলি অনলাইন বজাৰ কৰা নে, অফলাইন বজাৰ কৰা?
মই দু ধৰণৰ বজাৰে কৰো।
অনলাইনো কৰা অফলাইনো কৰা অ বেছি বেছি মযে ময়ে বেছিকে কৰো অফলাইন বেছিকে তুমি বেছিটো অ আজিকালি অনলাইনে কৰা যায়, অ যিহেতু যিকোনো বস্তু লগা হয় অনলাইনত কৰিলে অলপ অ ফ্লিপকাৰ্ট চেমি আছে ঘৰতে আনি দিয়ে তেনে অনলাইন বজাৰে বেছি হয়। আৰু বেছিকে তুমি কোন ভাল ভাল লাগে তোমাক অনলাইন বজাৰ ভাল লাগে নে অফলাইন বজাৰ ভাল লাগে?
এতিয়া দুটাই ভাল লাগে মোৰ কাৰণ দুটাৰ সুবিধা আছে আমি যদি অফলাইন আনো অ ভাবিলো কাপোৰে কিবা আনিলো আমি অফলাইন আনে চিন্তা কৰিম আমাৰ হিচাপ বা কেনেকুৱা লাগে আমি ভালকে চাই পিনে আনিব পাৰো আৰু অনলাইন আনিলে আমি ঘৰত বহি পিনে আনিব পাৰো আৰু কেতিয়াবা অনলাইন অনলাইন আমাৰ অ কেতিয়াবা সঠিক হিচাপতটো নাহে তেতিয়া আমাৰ অসুবিধা হৈ যায় দুয়োটাৰ
অ দুটাৰ সুবিধাও আছে অসুবিধাও আছে। অ অনলাইন বজাৰতো ঘৰত আহি যায় আৰু অফলাইন বজাৰ নিজে যাব লাগে। তুমি বজাৰত গ'লে বেছিকে কোনটো কোন কোনটো মাৰ্কেট যাই কিনে বেছিক ভাল পোৱা ক'ব পাৰিবানে?
হয় পাৰিম মই ফ্ৰেন্সী বজাৰ যে আছে তাতে যাই বেছি ভাল পাওঁ।
হয় নেকি অ। আহ ফ্ৰেন্সি বজাৰত যাইকে বেছিকে ভাল পোৱা। অ ময়ে যাও ফেঞ্চি বজাৰ। আহ এনে তুমি ফেমিলিৰ লগত যোৱা নে ফ্ৰেণ্ডৰ লগত যোৱা বজাৰ কৰিব কাৰণে? ফেমিলিৰ লগত
আৰু অ আৰু তুমি?
অ মইতো কেতিয়াবা ফেমিলিৰ লগতো যাওঁ, কেতিয়াবা ফ্ৰেণ্ড হতৰ লগতো যাওঁ বেছিকে ফ্ৰেণ্ডতৰ লগত যাওঁ। নহ'লে অ বিশালত যোৱা নে? তুমি বিশালত
হয় হয় যাও লগ লগত যাই ভাল লাগে
আহ বিশালত ফ্ৰেণ্ডৰ হতৰ লগত তাইকে ভাল লাগে।
নহয় নহয় মই কৈছো বিচাৰ ট্ৰেণ্ড সেবিলাক মল বিলাকত যায়
অ অ ত বিশাল ট্ৰেণ্ এইবাক যাইকে ভাল পোৱা? আৰু বেছিভাগ তুমি অ মই বেছিকে মই বিশালতে যাওঁ ফ্ৰেণ্ড চে নাযাওঁ মই বিশালতে যাওঁ আৰু তোমাৰ তাতে অ তাতে বস্তুবোৰ এনে তাতে ফিক্স ৰেট থাকে ভাল ৰেট বেছি দামো নাথাকে কাপোৰৰ ভাল কাপোৰো দিয়ে যোৱা সপ্তাহ মই এটা কুলাৰ আনিছিলোঁ বিশচালৰ ডিচকাউণ্টটো দিছিলে অঁ টু নাইন ফ'ৰ নাইণ্টি নাইন দেখাইছিলে থাৰ্টি ফাইভত দিছিলে ভাল ডিছকাউণ্টো দিছিলে তুমি লাষ্ট টাইম বজাৰ কৰিবলৈ ক'ত ফেমিলিৰ লগত গৈছিলা নে
হয় মই লাষ্ট টেম লগতে গৈছিলো আমাৰ অ কেইদিনমান আগতে এটা গেষ্টভাৰ এটা ইষ্ট্ৰ্ৰী অনা গৈছে
হয় নেকি অ কৰ পৰা আনিছিলা
লগত
অ অ কম দামটো দিয়ে আৰু ডিচকাউণ্ট চল আছিলেই যাওঁতে তা ভাল ডিছকাউণ্ট দিছ অ দিয়ে ভাল লাগিছে। তাৰ পৰা-তাৰ-পৰা অ, তাৰ পৰা আনিলে তাৰ পৰা বেছিকে আনা-আনাযায় তাৰ-তাতে কাপোৰবোৰ কা কাপোৰ হওক কিবা ইলেক্ট্ৰনিক বস্তুবোৰো হওক আৰু অনলাইনত তুমি কোনটো এপছ বেছিকৈ ইউজ কৰা? মিন্ট্ৰা আছে আৰু তাৰপিছত তোমাৰ হ'ল ফ্লিপকাৰ্ট, এমেজন, মিছো।
মই ফ্লিপকাৰ্ট, মিছো, ব্লিংকিট এইবোৰ বেছকে ব্যৱহাৰ কৰো, আৰু তুমি?
অ, মই বেছিকে ফ্লিপকাৰ্ট আৰু এমেজন কিবা টেকনিকেল বস্তু লাগা হ'লে মই এ-এমেজন-ইউজ কৰো। তাতে ৱাৰেনটিবোৰো অলপ ভাল দিয়ে আৰু চাৰ্ভিছো ভাল আছে। আৰু ফ্লিপকাৰ্টো ভালে হয়। বেয়া ন অ, আৰু এ-কেতিয়াবা কেতিয়া ত মিন্ত্ৰাও ইউজ কৰো। মিছোটো মই বেয়া পাওঁ।
কিয়?
অ, মিছোত মানে কিবা বস্তু অৰডাৰ-একবাৰ ফাৰ্চটতে এ-মিছো অ-ইউজ কৰিছিলো তেতিয়া মই এটা হেডফোন-অৰ্ডাৰ কৰিছিলো। অ, আহান আহা ডেট অ-দচ দিন মান দেখাইছিলে তাৰপিছত আকৌ ডেটটো বাঢ়ি গ'ল পোন্ধৰ দিন হ'ল আকৌ তাৰপিছত পাঁচদিন বাঢ়ি গ'ল তাৰপিছত লাষ্টত যায় কে কেনচেলে হৈ গ'ল। সেইকাৰণে মই মিছো ইউচ নকৰো। অ, মিছো ইউ
বাৰ মোৰ লগতো এনেকুৱা হৈছিল-যাই থৈ পিছত মই কেনচেলে কৰি দিছো।
অ, মোৰ তো নিজে, এইটো মই নিজে-কেনচেল হৈ গৈছে এ তাৰপিছত মই অৰ্ডাৰে কৰিব বাদ দিলো। ডেটটো বাঢ়ি যায় থাকে লাষ্টত জাইকে কেন কেলে আহি গ'ল
অ', নাই মোৰলগত এতিয়া আৰু, মই যেতিয়া এইবাৰ এইটো অ-অৰ্ডাৰ ক টাইমত একবাৰে মোৰলগত হৈ
হয় নেকি? অ, অ মোৰ এ-একবাৰে হৈছে তাৰ পৰা ইউজে কৰিব বাদ দিলো। এনে-টাইমততো আহে, বেলেগৰ আহে যেনেকুৱা এমেজন হওক, তাৰপিছত ফ্লিপকাৰ্ট হওক হেহঁতৰ আহি যায়। আজি অৰ্ডাৰ দিলে দুই-তিনদিনত আহি যায়। বস্তুও আহি যায় আৰু পলিচিএ থাকে এনেই তোমাৰ লগত কেতিয়াবা অনলাইন কিবা অৰ্ডাৰ কৰোতে স্কেম হৈছে নেকি?
নাই, মোৰ লগত এনেকুৱা স্কেম হোৱা নাই।
হয় নেকি! অ মল মোৰ লগত এক একবাৰ স্কেম হৈছিলে মানে মই ইনষ্টাত ইনষ্টাত চাইে মই কাপোৰবোৰ অৰ্ডাৰ দিছিলোঁ তোমাৰ বাৰশৰ কাপোৰ আছিলে অৰ্ডাৰ দিছিলোঁ বাৰশৰ অৰ্ডাৰ দিওঁতে তোমাৰ তাত স্পৰ্টিং তিনিটা আহি গৈছিলে তেনেকুৱা অ বস্তু তে অহা নাই যোনটোু চাইকেল দিছিলো তিনিটা স্পৰ্টিং পুৰণা স্পৰ্টিং আহি গৈছিলে তাৰপিছত মই ইনষ্টাটো অৰ্ডাৰ কৰা নাই
হয় ঠিকে কথা কেতিয়াবা হয় এনেকুৱা আৰু মই এনেকা ইনষ্টলাকৰ লিং নিদিওঁ মই ডাইৰেক্ট এপৰ পৰাই দিওঁ
অ এপৰ পৰা তোমাৰ ভালকে হয় এপৰ পৰা অঁ ইনষ্টাত ইনষ্টাততটো এনেকুৱা স্কেম হৈ থাকে মই তাৰপাছত দিবই বাদ দিলোঁ লাষ্ট টাইম কি কিনিছিলা তুমি লাষ্ট টাইম কি কি বজাৰ কৰিছিলা
মই কলোৱে এতিয়া এটা ফ্ৰী আৰু আৰু এটা গেছ াভ আৰু
অ লাষ্ট টাইম সেইবোৰ অৰ্ডাৰ কৰিছিলা তুমি ই্ত্ৰ্ৰী গেষ্ট কাপ এই বিশালৰ পৰা বজাৰ কৰিছিলা
অ সিটো বিচাৰোঁতে বজা বজাৰ কৰিছিলোঁ লাষ্ট টাইম মই এখন অনলাইন ৱাল হাগী আহি কৰিছিলোঁ অৰ্ডাৰ কৰিছিলোঁ
অন অনলাইন অ তুমি অনলাইনত বেছি িক ইউজ কৰা এপটু কোনহয় যে ভাল লাগা তোমাক তুমি ততে অৰ্ডাৰ কৰা বেছি অ মিছতো ভাল পোৱা তুমি
হয় ভাল পাওঁ
অঁ মিছত বহুত ডিছকাউণ্ট দিয়ে না
অ মিছ' ফ্লিপকাৰ্ট সিহঁতি ডিছকাউণ্ট দিয়ে বহুত আৰু ফ্লিপকার্ট তো সেটো মিছৰীয়া আছে সেই আৰু সেইটো বেছি ভাল লাগে
আৰু যিহেতু তোমাক কিবা বস্তু লাগিলে তাকে বহুত আ বস্তুবোৰ লাগতীয় বস্তু পতককৈ পোৱা যায় আৰু তুমি বাৰ্গেনিং কৰি ভাল পোৱা নে
বালগ একো বুজি পোৱা নাই
বাগেনিং নকৰা নেকি পইচাটো দিবা তুমি এন এন ফেনচি কি বজাৰত যোৱা ফেঞ্চি বজাৰত নেকি কোনো বস্তু বহুত দাম কৰে
মই কৰুৱে মই মোৰ মই মোৰ পৰিয়ালেই পাব কি কলে
হয় নেকি তুমি কৰিবা কৰিব নকৰা পাৰ্গেনিং এনেই বাৰ্গেনিং কৰা ভাল একে দেখোন মোকো লাজ লাগে এ অ একেইদিন অ মানে সিহতে আৰু ল'ব গলে এশ টকাৰ স্পৰ্টিং তোমাৰ চাৰিশ টকা ক'ব আকৌ বাৰ্গেনিং নকৰিলেও সিহঁতে দাম নকমাই সেইকাৰণে অ সেইকাৰণে মই বিশাল চিচালত তাতে যাওঁ
হয় আৰু কোম্পানী বিলাকে গমে পায় বাৰ্গেনিং কৰিম বুলি সেইকাৰণে সিহঁতে বেছি দাম দি দি যাতে যাতে আমি তাৰ আধাটো কৰো
অ আধাত কৰিলেও আমাৰ লচে থাকে লাভতে চাগে ইহঁতে পুৰা দামটো যিমান মন সদায় কৈ দিয়ে
হয় ঠিকেই কৈছে মোৰ বিশেষকৈ মোৰ মায়ে বেছিকৈ বাৰ্গেনিং কৰে মই নকৰো
হয় নেকি বাৰ্গেনিং কৰা কৰিবই লাগে হা
কৰিব লাগে গম পাইছো সি নকৰোৱে মানে মই এনেকে অ কিনি পোৱা নাই মই গলে মোৰ পৰিয়ালৰ লগত নাই নাই এক সৰু সৰু বস্তু সেনে কিনি পাইছো সৰুকৌ কিন্তু ইমান ডাঙৰকে কিনি পোৱা নাই মই
ডাঙৰটো কিনি পোৱা নাই অ সৰু সৰু বস্তুবোৰ কিনি পাইছে অ এ এনে যেনেকুৱা তোমাৰ কিবা আজিকালি কিবা সৰু বস্তু কিনিব যোৱা নাই তোমাৰ দামতটো আজিকালি বাঢ়াকে কৰে তুমি যেতিয়ালৈকে বাৰ্গেনিং নকৰা সিহতিতে বাঢাই কি কয় সেইকাৰণে মই অনলাইন অ হয় হয়
কোৱা
অ সেইকাৰণে মই অনলাইন বস্তুবোৰ লৈ বেছিকে ভাল পাও তাতে মানে তোমাৰ ফিস্ক প্ৰাইজ থাকে আৰু তাতে তোমাৰ সেইটোৱে আৰু বাৰ্গেনিং কৰিব নালাগে
মুখ বুজাই থকা তুমি হয় শুনিছো
অহ সেইকাৰণে মই অনলাইন ইউজ কৰো বেছিকে
হয় মই দুুয়োটা ইউজ কৰো
অ দুটাই ইউজ কৰা আৰু তুমি ফ্ৰেণ্ডৰ লগত লাষ্ট টাইম ক'ত গৈছিলা মাৰ্কেট বজাৰ কৰিবৰ কাৰণে
ফ্ৰেনঞ্চি
ফেঞ্চি গৈছিলা তুমি কেতিয়াবা কেতিয়াবা এনে শাক পাচলি কিনি পাইছেনেে বজাৰ কৰি পাইছেনেে শাক পাচলি আলু পিয়াজ আলু পিয়াজ তেনেকুৱা একো হয় নেকি তেনেকুৱা এক একো কৰা নাই বজাৰ অ তেনেকুৱা হয় নেকি অ দিয়ে অঁ মই কৰি থাকো তেনেকুৱা বজাৰ অঁ কেতিয়াবা আনি থাকো দিয়া ঠিক আছে টো বিষয়ৰ পিছত কথা পাতিম আৰু দিয়া
দিয়া ভাল লাগে বিদায়